নমস্কাৰ।
হয়, নমস্কাৰ। হেল্ল'
হেলেপ
হয়।
হয়, নমস্কাৰ।
জয় জয়তে আপোনালে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
জ্ঞাপন কৰিলে এই বিষয়ে অকণমান মোক অৱগত কৰি দিয়ক।
এইটো আমাৰ নামঘৰ এখন ভাওনা অনুষ্ঠিত কৰিছোঁ, তাৰ বাবে আপোনাক নিমন্ত্ৰণ কৰিবলে আপোনালে কলভাগ
মই যিমান বাৰু আমি এই বিষয়ত আপোনাক সহায় কৰিবৰ বাবে যিমান পাৰোঁ। যিমান দূৰলৈকে পাৰোঁ, মোৰ হাতে মোৰ কণ্ঠই বা মোৰ দেহাই যিমান দূৰ টানে, সিমান দূৰলৈকে মই আপোনাক চেষ্টা কৰিম বুলি কিবা আপোনাক সহায় কৰিম বুলি, মই আপোনাক কথা দিছোঁ।
হয়, আপোনাক আমি তাত এটা দায়িত্ব দিছোঁ, খোৱাপানী ব্যৱস্থাটো। তাত, আপুনি লাগ লাগি ভাগি দিব পাৰিব নহয়।
হয়, হয়। আপুনি যদি এতিয়া চাই পানীয়ে প্ৰাণীৰ প্ৰাণ এই এনেকুৱা এষাৰ অসমীয়াত কথা আছানে? জীৱৰ কাৰণ পানী হৈছেটি অত্যন্ত আৱশ্যয়ক বা অত্যন্ত প্ৰয়োজনীয় এবিধ দৰ সেই পানী নহ'লে হয়তো আমি মই বা কোনো জীৱকুলেই পৃথিবীত বৰ্তি নাথাকে কোনো জীৱকুলেই পৃথিৱী অস্তিত্ব নাইকিয়া হৈ যাব বা নাই নাইকীয়া হৈ যাব। সেয়েহে লৈ আপুনি যিহেতু মোক এনে এটা গভীৰ এটা গোট ভুল কাৰ্যসূচী আগবঢ়াইছে। এই ক্ষেত্ৰত মই আপোনাক যিমান পাৰোঁ, সিমান সহায় কৰিম।
হয়, ইমান কথাটো বহলাই নকলেও হয়, বুজি পাইছোঁ।
এতিয়া, এতিয়া আপোনাৰ আহ আমি ভাগৱতখন অকণমান আমাৰ দিনত ভাগৱত পাঠো আছে।
হয়,
তাৰ বাবেও নিমন্ত্ৰণ জনালোঁ।
হয়, হয়, নমো ভগৱতে বাসুদেৱায় নমঃ হঃ। মই ভাগবত ভাগ ভাগবতটো আপুনি জানেই ভাগৱত হৈছে মহা, মহা ভগৱান আমাৰ যিজন শ্ৰীকৃষ্ণ তেখেতৰে ৰূপ। ডাঙৰ পুথি পঢ়াৰ মোক যি দায়িত্ব দিছে এই দায়িত্ব মই সুচাৰুৰূপে হয়তো পালন নকৰিবও পাৰোঁ। যদি মই হ'লেও মানে মই যিমানখিনি পাৰোঁ মোৰ ফালৰ
কথা দিছোঁ অপৰাধ হ'ব পাৰে, শত সহস্ৰ অপৰাধৰ হন্তে মই আপোনাৰ সৱৰ ওচৰত প্ৰাৰ্থনা কৰি
হয় এতিয়া আমাৰ ৰাতিৰ ভাওনা হৈছি দস্যু ৰত্নাকৰ। ‌তাত আমি আপোনাক ৰত্নাকৰৰ ভাওঁটোও দিম বুলি ভাবিছিলোঁ। তাৰ উপলক্ষে আপুনি কি ক'ব?
অ দক।
এ আপোনাক ৰত্নাকৰৰ বিষয়ে মই আপোনাক অকণমান ক'ব বিচাৰো। ৰত্নাকৰ আচলতে আছ
না গোলাম গৈ গৈ গৈ গৈ অফিচৰ পৰা নিদিয়ে।
পৰিগণিত হ'ল এজন ঋষি লৈ পৰিগণিত হ'ল। আপোনাৰ হৈ পেলাই বাল্মিক
ইয়াত আপোনাৰ মামে ৰামায়ণৰ সাৰাংশখিনি সেই ৰামায়ণত ৰচনা কৰিলে সেই ৰামায়ণ আপোনাৰ
তাৰ পূৰ্বেই তেখেতে সেই সকলোবোৰ ঘট
সেই দশ দশৰথৰ বিষয়ে পাওঁ, হয়। হয় মই শুনি আছোঁ, শুনা পাই আছোঁ ধুনীয়াকে।
হয় হয়।
হয়। এতিয়া আমি ৰামৰ কথা যদি ক'বলৈ যাওঁ ৰাম আছিল মানে এজন মৰিয়াদা পুৰুষ‌ উত্তম মহ মহান মানৱ তেখেত। তেখেত দশৰথৰ এটা সময়ত দশৰথৰ উত্তৰাধিকাৰী তেখেতে সেই ৰাজ্য, ৰাম ৰাজ্য।
অলপ মোকো ক'বলৈ সময় দিব। আপুনি কিমান পাতে? তিনি মিনিটৰ সময়ত আপুনি তাৰে তিনি মিনিট অকলেই পাতিলে মই জনামতে মইতো অলপো পাতিবলৈ সময় নাপালোঁ।
হয় আপুনি কওক?
অ, আপুনি ৰত্নাকৰৰ বিষয়ে কৈ আছিলে?
হয়।
আৰম্ভ কৰক।
সেইত মই আপোনাক সেই বিষয়ে কৈ আছিলো যে দৈছু ৰত্নাকৰ এ সময়ত গৈ বাল্মিকী হ'ল যি বাল্মিকী আপোনাৰ ৰামায়ণ ৰচনা কৰিলে সেই ৰামায়ণত আমি বিভিন্ন কথা পাওঁ ৰামৰ কথা, লক্ষ্মণৰ কথা, দেৱ ৱী মা সীতাৰ কথা যি সীতাক আপোনাৰ ৰাৱণে হৰণ কৰি লৈ গৈছিল সেই লংকালৈ যি লং কাক বৰ্তমান শ্ৰীলংকা বুলি কোৱা হয় আমি সেই কথা ক'বলৈ যাওঁতে আপোনাৰ মাজত আহি যাব মামাৰ মহাবীৰ মহাবলী মহাপৰাক্ৰমী হনুমানৰ কথা এইখিনি বহুত কথা আহি যায় আপুনি-আপুনি এই বিষয়ে কিমান জানে বাৰু আৰু আপুনি কিমান জ্ঞাত এই বিষয়ত?
মই এই বিষয়ে অকণো গীয়াত নহয়, মই মানে ইমান ধৰি লওক ভাগৱত-ছাগবত ভাগৱতৰ বিষয়ে ইমান কথা নাজানো।
কিন্তু ইমানো নাজানো নহয় অলপ চলপ জানো।
সুবিধাটো দিম কোৱাৰ কিন্তু এষাৰ কথা আপোনাৰ ভুল হৈছে মই কৈ দিওঁ, আপুনি ভাগৱতৰ নাম যেতিয়া ল'ব। তেতিয়া তাৰ পিছত কিছুমান শব্দ ব্যৱহাৰ নকৰিব, যিখিনিক আমি উপশব্দ বুলি কওঁ যেনেকৈ উপশব্দ মানে হৈ গ'ল আপুনি আপোনাৰ ধৰক ভাত বুলি কৈ দিলে আমি যেনেকৈ চাট বুলি কৈ দিওঁ। তেনে শব্দ কিছুমান ব্যৱহাৰ নকৰিব, যিহেতু ভাগৱত এখন ধাৰ্মিক কাব্যিক পুথি।
মই জনামতে এতিয়ালৈকে তেনেকুৱা শব্দ মই এটাও ব্যৱহাৰ কৰা নাই।
হয়', আপুনি কৰিছে।
হয়', হয়', আপোনাটোৱে সত্য।
হয়', কিয়নো মই মানে, যিহেতু ৰামৰ এজন ভক্ত মই যিমান পাৰো সত্যত থাকিবলৈ। চেষ্টা কৰো সত্যৰ সদায় জয়।
হয়',
হয়', অহিংসাই পৰম ধৰ্ম-বুদ্ধ দেৱ।
হয়', এতিয়া।
হয়। গুৰু বিষ্ণু, গুৰু ব্ৰহ্মা। পৰম ব্ৰহ্ম, মহাদেৱ।
আমি বেছি এইবোৰ ভাগৰত চাগৰতৰ বিষয়ে গভীৰত তাত সোমাই পৰিছোঁ, আৰু মই এই ভাগৱতৰ বিষয়ে ইমান নাজানো বাবে মই কথা ক'বলৈ অকণ অসুবিধা হৈছে সেইবাবে আমি, কথাখিনি অকণমান সলাব লাগিছিল বুলিও মোৰ মতামত। আপোনাক
হয়', আপুনি ঠিকেই ভাৱিছে, তেন্তে এই ক্ষেত্ৰত মই আপোনাক এটা খুব গধুৰ, আৰু খুব এটা পাতল একেলগতে দুইটা বস্তু আপোনাৰ একে একেই সময়তে এটা প্ৰশ্ন সুধিব বিচাৰোঁ, আপুনি নিশ্চয় এটি গা গীত শুনিছে এটি গান শুনিছে, তুল তুল আমাৰ কইনা হ'ব বুল বুলেই হওক দৰা লোকা ভাকো ভাল নলাগে, খেলো কইনা দৰা। উক্ত গান্ধি দ
এই গীত
হয়', মই প্ৰশ্নটো সুধি যাওঁ আপুনি উত্তৰ দিব যিমান সময় লয় সিমান সময় উত্তৰ দিব। ইয়াত আপুনি উক্ত গানটিত, তুল তুললক দৰা সাজি দিলে কিন্তু বুল বুলক কইনা সাজিলে আমিতো নাজানো কোন তুল-তুল লৰাই এ নে, বুলবুল কইনা এনে, আমি এনে ক্ষেত্ৰত এনে কৰিব পাৰিলোহেতেন যে তুল তুলে আমাৰ কইনা হ'ব, বুল বুলেই হওক দৰা বা বুল বুল আমাৰ কই হ'ব তুল তুলে হক দৰা আমি উল্টা কৰিও গানটো লিখিব পাৰিলো হেতেন বা' কব পাৰিলো হেতেন আপুনি কি ভাবে। আৰু সন্দৰ্ভত।
এই সন্দৰ্ভ্যত আমি ভাবো গোটেই কথাখিনি আপোনাৰ লেখকৰ ওপৰত আছিল, লেখকে যি মন গ'ল তাকে লিখি দিলে। তাৰ ওপৰত আমি একো এতিয়া মন্তব্য আগবঢ়াব নোৱাৰোঁ। কিয়নো তেওঁ যি মৰজি তেওঁ তাকেই কৰিব।
এজন বিখ্যাত কবি আছিলে, তেখেতৰ নামটো হিমাংশু প্ৰসাদ দাস আপুনি নিশ্চয় তেখেতৰ নাম শুনা কিয়নো আপুনি ইমান এই সামাজিক মাধ্যমত এজন সক্ৰিয় ব্যক্তি নহয়, সেয়েহে মই তেখেতৰ এটি কবিতা আপোনাক আওৰাই দিছোঁ। টো সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। আপুনি শুনিছে কবিতা তি?
একদমেই শুনা নাই এনেকুৱা কবিতা। আৰু এনেকুৱা ব্যক্তিৰ নামো মই কোনো কাহানী মোৰ কাণত পৰা নাই।
হয় হয়, আপুনি যদি এতিয়া আমাৰ চলচ্চিত্ৰ জগতত চলিত এখন বিখ্যাত বহু বিখ্যাত এখন চিনেমাৰ বিষয়ে চাই বা এখন বোলছবিৰ বিষয়ে চাই যিখন এতিয়া বৰ্তমান পুৰা বিখ্যাত হৈ আছে নামটো হৈছে চুপা-চুপি এই চুপ চুপাচুপীখনৰ যিখিনি খণ্ড আপুনি সামাজিক মাধ্যম ইউিউবত পাব। তেখেত ধৰ তেখেতক হয়তো আপুনি সেই তাতে অভিনয় কৰা দেখা পাব। আপুনি হয়তো বহুত কথা এতিয়াও জানিবলৈ আছে আপুনি বহুতো অজ্ঞানী হৈ আছে এতিয়াও মই ভাবোঁ।
আপুনি খুবেই ভুল ভাবে মই অকোনো অজ্ঞানী নহয়। মোৰ বিশেষ অ, জ্ঞান আছে কিন্তু মোৰ জ্ঞানটো আপোনাৰ অ, আগৰ ভাগৱত আৰু ৰামায়ণৰ বিষয়ে ওপৰত নাই সেইটো মোৰ অতিকে দুখ। খণ্য কথা কিন্তু মোৰ বাকী সকলোবোৰ কথাত জ্ঞান ভালে ইমান আছে।
হয় হয়, আপোনাক যদি মই এতিয়া এইখিনিতে কওঁ যে আমাৰ স্বৰ্গীয় এগৰ-এগৰাকী বিখ্যাত কবি কবি বুলিও কওঁ তেখেতৰ নাম হৈছে নলিনীবালা দেৱী তেখেতে কৈছে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই। জনমৰ আদিম পোৱাত মুদিম মাকৌ চকু তোমাৰ কুলাতে শুই জীৱনৰ শেষ সন্ধিয়াত ইয়াত আই মানে তেখেতে আমাৰ মাতৃভূমি অসমৰ কথা কৈছে তেখেতে এই মাতৃভূমিত আকৌ এবাৰ জন্ম লোৱাৰ কথা কিয় কৈছে আপুনি কি ভাবে,
কাৰণ এই মাতৃভূমিত থাকিবৰ বাবে তেওঁ উৎসুক, কিয়নো এই মাতৃভূমিত আ বহুত ভাল লাগে।
আপুনি যদি চাই এই মাতৃভূমিত নাই এই মাতৃভূমিত নাইকিয়া একো বস্তুৱেই নাই ইয়াত,
বহুত সুন্দৰ জলবায়ু আছে, গছ গছনি আছে, নদ নদী আছে। আঠ
প জীৱিকা ক্াব
আকাশ বটা
হয় আৰু আপোনালোকৰ কথা এটা আছিল। মই আপোনালৈ ফোন কৰিছিলোঁ। কোনো পৰীক্ষা প্ৰশ্ন পেপাৰত পেপাৰ দিবলৈ অহা নাছিলোঁ আপুনি ইমান কঠিন শব্দৰ ব্যৱহাৰ কৰিছে আৰু ইমান কঠিন ন সুধিছে তেওঁ অতিকৈ দুঃখিত। কাৰণ মই কোনো পৰীক্ষা দিবলৈ অহা নাই মই আপোনালৈ জাষ্ট এটা নিমন্ত্ৰণী ফোন কৰিছিলোঁ কিন্তু আপুনি অটো খিনি আদিম যুগৰ কথা কৈ দিলে মই তাৰ বাবে অতিকে ধন্যবাদ। জ্ঞাপন কৰিলো আপোনালৈ।
আপুনি মোক ক'লে আপুনি ভাওনালৈ মোক নিমন্ত্ৰণ কৰিছিল। আপোনাক যদি মই এতিয়া কবলৈ যাও এই ভাওনা উৎপত্তিৰ বিষয়ে ভাওনাৰ উৎপত্তি আ হৈছিল আপোনাৰ সেই শংকৰী যুগত যেতিয়া শ্ৰীমন্ত শংকৰদেৱে আপোনাৰ প্ৰথমখন নাটক চিহ্নযাত্ৰা, এখন আপোনাৰ, কাপোৰত বৈ পেলাই ৰৈ ৰচিছিলে সেই কাপোৰখন যিহেতু আমাৰ সেই ইংৰাজসকলে চুৰি কৰি তেওঁলোকৰ চু মিউজিয়ামত সজাই থৈছে বৰ্তমানো সেইখন ইয়ালৈ অনত কথাও কৈ আছে সেইবিলাকৰ পৰাই আপোনাৰ এই ভাওনা সংস্কৃতিটো আমাৰ অসমত গঢ় উঠিলে আৰু এই ভাওনা সংস্কৃতিয়ে বৰ্তমান এনেকুৱা এটা পৰ্যায় পালেগৈ যে আধুনিকতাৰে ভৰপৰ মানে আপুনি চৌ দিশৰ পৰা যদি চাই সকলো ফালৰ পৰা কিবা আধুনিকতা দেখিব আগতে ভাওনাত আপোনাৰ আমাৰ দেৱেন বৰাই লাইট লেম্পৰ গেছ লেম্প সেই গেছ লেমৰ ব্যৱহাৰ কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে আপুনি দেখিব এতিয়া তাত লাইট আহি গল আগতে বিপুল বৰাই ভাওনাৰ মাজত উঠো থিয় হৈ চিঞৰিছিল ৰাই নোকো খালিব নোকো হালিব তাৰ পৰিৱৰ্তে যদি আপুনি চাই এতিয়া ভ মাইক দাত দেখিব। গতিকে কিমান খিনি পৰিবৰ্তন হ'ল আপুনি জানে এইেই বিষয়ে মই আপোনাক অৱগত কৰিলোঁ হয়তো আমাৰ ফোনটো ইমানতে ৰাখিবও হৈছে যেন মই অনুভৱ কৰোঁ
হয় হয় সেইটো আপুনি সঠিক ভাবিছে কিয়নো মই কোনো কথা কবলৈ নাপালো আপুনি ছাগলীৰ দৰে ফ পৰা থাকিলে সেইবাবে মই ফোনটো কাটিব বিচাৰিছোঁ
হয় তেন্তে আকৌ লগ পোৱাৰ আশাৰে মই ৰাখিছোঁ ফোনটো